হেল্ল'
হয় নমস্কাৰ
নমস্কাৰ মোৰ মাতটো শুনি পাইছে নে অঁ
কি কৰিছ মই এনেই আছো আপুনি কি কৰিছে
ময়ো আৰু এনে বহি আছো এতিয়া আৰু ৰাতিৰ খানা বনাম
অহো বনাব হোৱা নাই নেকি
নাই, এতিয়া হোৱা নাই।
অ' মইয়ো বন বনোৱা নাই এনেই কিতাপ একন লৈ এনে আছিলোঁ। বহি চাই আছিলোঁ কিতাপখনকে এনেও অকণমান
অ' অ' আৰু অ' অ' ভাল। খবৰো ভাল, আপোনাৰ?
অহ' অ' ভালেই বাৰু। মোৰো ভালে ঠিকে থাকে।
বহুত গৰম দিছে না অ' বহুত গৰম আৰু ন ন'কব, ইমান গৰম নহয় থাকিব পৰা মানে টান হৈ আছে।
হয়, হয়। আজি আকৌ দিনটোত ৰ'দো দিছে নহয় পুৰা।
বহুত দিছে মানে মান কিনত নহয়। এনে ছালত নহয় ইনফেকশ্যন হৈ গৈছে ৰেচেছ নিচিনা। ইমান বেয়া গৰম আহ মানে যিমানে চানস্ক্ৰীণ কিয়নো মানে ছানস্ক্ৰীন যিমানে লগা তথাপিও কাম নকৰে।
হলেও ছানস্ক্ৰীন লগাই ওলাব লাগে
অ আৰু আজিকালি নহয় গৰম বেছিয়ে ঠাণ্ডা ইমান নপৰে কিন্তু
ঠাণ্ডা নপৰে মানে বৰষুণে দিয়া নাই বৰষুণ বহুত
নাই অ মানে কি এনে কি হয় আ মানে ঠাণ্ডাৰো গৰম মানে আগতে গৰম তাৰ পিছত ঠাণ্ডা আহে গৰমটোৱে বেছি থাকে ঠাণ্ডাটো নাথাকে
নাথাকে ঠাণ্ডা দিন মানে নাই আৰু আৰু এনেই দুমাহ মান ঠাণ্ডা হব ফেব্ৰুৱাৰী মানৰ পৰা ফেব্ৰুৱাৰী মানৰ পৰা ডাইৰেক্ট গৰমেই আহি যায় আৰু
পুৰা নৱেম্বৰৰ লাষ্টত অলপ হয় আৰু লাষ্ট অক্টোবৰত অলপ পঢ়ে আৰু ডিচেম্বৰতটো থাকে তাৰপিছত আৰু নায়ে মানে
হয় এইবাৰ মানে কি এ এ এতিয়া মানে কি হৈছে পলুচন বোৰ বেছি হৈছে তাতে গাড়ী গুৰা কিবা কিবি কল কাৰ কাৰণে এইবোৰ হৈছে বেছি সেইটো কাৰণে গৰমতটো বেছি হৈছে বৰষুণ নোহোৱা হৈছে আগতে আকৌ চিজনত বৰষুণ চিজনত বৰষুণ দিয়ে ধুনীয়াকে বাৰিষা চিজনত বাৰিষা হয় আজিকালি আকৌ তেনেকে চিজন বুলিবলে নাই মানে পানী অ পানী এৰি দিলে বাৰিষা আহি যাব বন্ধ কৰিলে আকৌ নাই বৰষুণটোতো তেনেকে
আৰু আচল মানে কাৰণতটো হ'ল না গৰমত গছ নাই নহয় মানুহে ইমান মানুহে গছ কাট কাটি পেলাই মানে ঘৰ বনাই আছ ছে, অ কোম্পানী বনাই আছে কাৰখানা বনাই আছে কেনেকে হব
অ ৰাস্তা বনাই আছে।
অ মানুহে এতিয়া চাব গ মানে ঘৰত এ চি ৰাখ খিব দুটা তিনিটা এ চি ৰাখিব কিন্তু গছ পুলি ন মানে নল
নল, অ গছ পুলি ৰোৱাটো কম হৈছে কালি কটাটোহে বেছি হৈছ তে মানে গছ পুলি কটাতকে, হয় হয়। অ গছ কটাতকে গছ পুলি ৰোৱাটো বেছি গুৰুত
অ গছ নাই সেইকাৰণে মানে ইমান গৰম হৈ আছে। কি হব এইটো আমাৰ আমাৰে কষ্ট হ'ব লাষ্টত।
অ', লাষ্ট-লাষ্টত মানে কষ্ট হৈছেই আৰু। অলৰেডি কষ্ট পাইহে আছোঁ আৰু। আমি অক্সিজেনৰ পৰাও কমিব আজিকালিতো বহুত বেমাৰ হয় নহয় অক্সিজেনৰ প্ৰব্লেমত। হয় আৰু গৰম গৰম বেছি হ হোৱাৰ কাৰণে বেমাৰ বোৰ বেছি হৈছে। আজিকালিতো কাহ চৰ চৰ্দি জ্বৰ সেইবোৰতো কমনে হয় আৰু। গৰম বেছি হ'লে মানে জ্বৰটো হয়য়ে আৰু। সৰু ল'ৰা ছোৱালীয়ে বেছিয়ে হয়। উম সেইটো কাৰণে গছ ৰুব লাগে যিমান পাৰে গছ ৰুব লাগে। নিজৰ নিজৰ বাউণ্ডৰীত হলেও ৰুব লাগে। ৰাস্তা অ ৰা ৰাস্তা বিলাকতো গছ ৰুবই লাগে আজিকালি আকৌ ৰাস্তাত গছ পাবলে নাই নহয়।
নাইয়ে। গছ কৰিব সিহঁতে গছে নহয় য'তে চাব তাতে ব্ৰিজ। ৰাস্তা, কাৰখানা ডাঙৰ ডাঙৰ বিল্ডিং ফ্লেট হৈ আছে।
অ, অ, সেই অ' সেইটো কাৰণে আকৌ গৰমটো বেছি হৈছে আগৰ নিচিনা নহয় মানে গৰমটো।
নাই একদম নাই ক'ত আগৰ দিনত আছে একদম পাহাৰ, পৰ্বত, গছ এতিয়া আৰু সব নাই কিয়াই হৈছে।
সলনি হৈ গৈছে চব বস্তুৱে খোৱা বোৱাও সলনি হৈ আগৰ বস্তু খাবলে পাবলে নাই এতিয়া চব মেডিচিন ইউজ কৰা
অ, শাক পাচলি ফল মূলত চাব তাতে মেডিচিন দি দিয়ে।
এই একদম মেডিচিন হয় হয়, বজাৰৰ পৰা আনিতো খাবলৈ একদম ভয়ে লগা
অ, মানুহে যে এইটো ভাবি খাব যে শাক -পাচলি খাই আছোঁ ভাল হৈ হব কি ভাল হব তাতেও তো মিডিচি
মেডিচিন দিয়ে একদম তাত বেছি শাক পাচ শাক -পাচলি বেছিয়ে মেডিচিন দিয়ে। আজিকালি বিজনেচৰ কাৰণে য'ত কৰা হ'ব নহয় তাত মেডিচিনে বেছি দিব।
অ, মাজতে চাইছে নহয় এইটো যে নিউজ ওলাল মানে অ'কি বুলি কয় আম আৰু তৰমুজত যে কি মানে মে-
উম হয়, হয়, হয় মানা কৰিছিলে হয় তাতে কিমান বেমাৰ হয় কিমান ইমান বেয়া ৰিয়েকচন এটা হৈ যায় কিছুমান মৰিও যায়।
উম।
তাতে কিমান বিষাক্ত হ'ব লাগে তাৰ মেডিচিন বোৰ। পইচাৰ কাৰণে কি কি নকৰে আজিকালি।
মা অ'মানুহে মানে যি তি কৰে আৰু পইচাৰ কাৰণে।
হয়, খোৱা বস্তুতটো বিষ দিয়াৰ নিচিনা হয় সেইটো কাৰণে মই হয় হয়। ঘৰতে মই তেনেকে শাক-পাচলি লগাইছো এনে কিনি খাব লগা নহয় মানে কিনি খাবলে ভয় লগা হয় হৈছে
অ, বহুত ভাল ঘৰতে এনে মানে চব নহয় মানে মইও লগাইছিলো মোৰ মায়েও মানে লগাই কিন্তু চব নহয়, বেছিভাগ অ'বেছিভাগ এইটো হয় লাই শাক ঠিক আছে পালং পালেং টো পালেং হ'ব। আৰু বেছি নহয় এনে মেথিটো অলপ অলপ হয়।
অ'।
আৰু কলমি শাক এইবোৰ নহয় আৰু, এ কলমি শাকটো এইটো পানীত হয় না, মাটিতো হ, মাটিতটো নহয়।
হয়, হয়, হয়। মই এতিয়া বাৰিষা কালৰ তেনেকে তিঁয়হ লগাইছো, কোমোৰা লগাইছো লেচেৰা, পটল, কুন্দুলি তেনেকে ধুন্দুলি তেনেকে অকনমান অকনমান লগাইছো আৰু, মানে কিনি খাব লগা নহ হোহো। অ', বেছি নহয় আৰু আৰু বেছি নহয় আৰু এনে ঘৰত খাব পৰা সপ্তাহটো যাতে কিনিব লগা নহয় আৰু।
এইটোৱে যে আজি যদি আপুনি এটা খব'উম-চবজি লৈকেনে বনাই আছে, তাৰপিছত কালি আৰু এটা ল'ব, পৰহি আৰুএটা ল'ব। হৈয়ে গ'ল, আপোনাৰ হৈয়ে গ'ল, আৰু নালাগে নহয়।
হয়, হয়। বাট কেৰেলা লগাইছো তেনেকে আৰু মিলাই-মিলাই খাব পৰাকে আৰু। উম, যাতে কিনি খাব লগা নহয়। আজিকালি পইচাটোৰ কথা নহয় মানে কিনি খাব লগা বস্তোৱে ভয় লগা হ'ল। তাতে কিমান মেডিচিন দিয়ে। সেইটো কাৰণে গেছ হয় কিবা ফাৰ্ষ্ট টাইম গেছে হ'ব। গেছৰ পিছতহে বহুত ডাঙৰ-ডাঙৰ
ডাঙৰ বেমাৰ, অ', গেছটো কিন্তু আজিকালি এইটো নৰ্মেলাইজ নহয় কিন্তু, বহুত বেয়া গেছট। গেছৰ পৰাই চব
চব, হয়, হয়। গেছতটো একদম বেছি হৈ যাব আৰু বহুত ডাঙৰ-ডাঙৰ ভাবিব নোৱাৰা বেমাৰ হৈ যায়। সেইটো কাৰণে কিনি খোৱাতো অকনমান নিজে যদি কৰিব পাৰিলে কৰি খাব লাগে। ঘৰতে ৰুই-মেলি তেনেকে কৰি খাব পৰাটো উচিত। ভাল আৰু
উম। আৰু এইটোতো মই মানে ৰিচেন্টলি, মইতো উম, জানিবলৈ পাইছো মানে গেছৰ পৰা নহয় ষ্টনো হৈ যায় বডীত।
হয়, হয়, হয়।
গেছ, মানে ভাবি পাইছে মানে গেছৰ পৰা ষ্টন হৈ যায় বডিত এইটো মানে কিবোৰ মানে কথা যে মই মানে শুনি যেতিয়া শুনিছো নহয়, মই ভাবি আছো মানে গেছৰ পৰা ষ্টন হৈ যায় ইমান ডাঙৰ কথা। মানে গেছটো ইমান বেয়া নহয়, ইমান বেয়া। আমি যি অ', আমি যিমানেই ভাবোঁ নহয় যে বাহিৰত একো নাখাওঁ, মইতো একদম ফ্ৰেছ খাই আছো। ঠিক আছে। শাক পাচলি খাই আছো। কিন্তু আমাৰ বডিত কি যাই আছে?
হয়, হয়, হয়। উম, উম, উম। সেইটো কাৰণে বাহিৰৰ বস্তু ইমান খাবও নালাগে। যিকোনো ফুডেই হওঁক বা শাক পাচলিয়ে হওক। নি-ঘৰত যেনেকে যিমান পাৰে ঘৰত বনাই মেলি খোৱাৰ সমান কেতিয়াও নহয়।
উম, সঁচা। মানে আগতে ভাল আছিল ন। মই যেতিয়া সৰু আছিলো তেতিয়া মানে মায়ে নহয় বহুত লাই শাকৰ খেতি কৰিছিল ঠিক আছে তেতিয়া মানে মায়ে কি কৰিছিল গৰম ভাত, গৰম ভাত লৈছিল আৰু লাইশাক
উম।
নহৰু দি অলপ ব-আ কি বোলে, কেঁচামৰিচ দি ঠিক আছে, জলকীয়া দি এইটো মানে বাতি পেলা আৰু আগত এতিয়াহে আমাৰ মিক্সাৰ গ্ৰাইণ্ডাৰ এইবোৰ আছে। ঠিক আছে, আগতে নাছিল। ত' এইটো মানে বনাই পেলাই এইটো এক একদম মানে কি বুলি কয়, একদম ফ্ৰেছ হয়। একদম বাগিচাৰ পৰা উঠাইছে বনাইছে আৰু খাইছো আৰু কালাৰ টো চাব আপুনি কালাৰটো চাই পেলাই বুজা যায় যে কিমান
উ চইছ হয়, হয়, হয়, হয় সেইটো হয়। আৰু টেষ্ট টো বহুত বেলেগ। কিনি অনা আৰু নিজে ঘৰত কৰা টেষ্টটো বহুত বেলেগ হয়।
অ' বহুত বহুত কালাৰ টো চাইয়ে আপুনি গ'ম পাব। যে কোনটো ফ্ৰেছ হয়, কোনটো নহয়।
হয়, হয়, হয়। সেইটো হয়। যিকোনো মাছে হওঁক। কিবা মাংসই হওঁক, কিনি অনাতো বহুত বেলেগ। হয়, আজিকালি মাছতো বহুত সাৰ দিয়ে নহয়, বহুত কিবা কিবি খোৱাই নহয়। তাতে বহুত ভিটামিন চিটামিন কিবা কিবি দি মেলি মাছতো বহুত ডাঙৰ জল্দি জল্দি ডাঙৰ কৰি দিয়ে, সেইটো খাই দিলে আকৌ কিমান ৰিয়েকচন হয়, কিমান বেমাৰ হয় তেনেকুৱা কথা আৰু।
আজিকালিটো মানুহ সেইকাৰণে বেছি শকত হৈ আছে, ঘৰত ঘৰত এইটো ডায়েবেটিছ সেইটো কাৰণেইতো। সৰু সৰু বাচ্ছাবোৰ চাব শকত হৈ আছে, মই-মইতো মানে কি যে তেতিয়াৰ পৰা মই বাহিৰত অলপ খাইছো নহয়, ঠিক আছে তেতিয়াৰ প পৰা মই অলপ শকত হৈ গৈছো, এতিয়াতো মই মানে য়োগা কৰি আছো, বহুত যোগ বিদ্যা কৰি আছো এতিয়া মানে অলপ থিক হৈছো, অ', প্লাছ ছিক্স চিক্স ছেভনলৈকে মই ঠিক আছিলো, তাৰপিছত যে কলেজত গৈছো বিৰাট শকত হৈ গৈছিলো, এতিয়া আকৌ মানে মই যোগা কৰি আছো, যোগা কৰি পেলাই ঠিক হৈছোঁ আকৌ। মানে অলপ মেইনটেইন আছে।
ঠিক আছে বাৰু, আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। লগ পাম।